হেল্ল'। হেল্ল' অ। শুনিছো তুমি শুনিছ নে?
হয় মইো শুনিছো।
কি কৰি আছা তুমি?
অ মই আছো এনে আৰু তুমি?
অ ময়ো এনে আছো, চাহ তাহ খালানে?
হয় চা খালোঁ আৰু তুমি?
অ মই। জাষ্ট চাহ খালো আৰু তাৰ। তাৰপিছত বিস্কুটো খালো ছাৰৰ লগত, তুমি এনে খবৰ পাতি ভালনে?
হয় মোৰ খবৰ বতি ভাল আৰু তোমাৰ?
অ ভালে আছে বাৰু। বৰ্তমান, অ তোমাৰ মানে বতৰটো কেনেকুৱা সেয়াত?
বতৰটো এতিয়া মানে ঠিকেই আছে ৰ'দো নাই বৰষুণো নাই।
হয় নেকি, অ ঠিকেই কছা এনে তুমি আজি অলপ আহ বজাৰৰ বিষয়ে কথা পাতো।
ঠিক আছে পাৰি এই বিষয়ে কথা পাতিব ভাল বিষয়ে বেছি লৈছা দেই তুমি।
অঁ। তুমি এনে বজাৰ কৰি ভাল পোৱানে?
অ বজাৰ কৰিব ভাল পাওঁ।
হয় নেকি? তুমি বেছি ভাগ অনলাইন বজাৰ কৰি ভাল পোৱা এয়া অফলাইন বজাৰ কৰি ভাল পোৱা?
অ মই দুই দুই প্ৰকাৰৰ উম। দুয়ো প্ৰকাৰৰ বজাৰেই কৰোঁ।
প্ৰকাৰৰ বজাৰ কৰা। বেছিভাগ কি বজাৰ কৰা। তুমি অনলাইন কৰা না অঁ।
অ মই অ বাহিৰত যাই পিনে বজাৰ কৰি বেছি ভাল পাওঁ
হয় নেকি অ বেছি অ তুমি অ ম‌ইয়ো এ বেছিভাগতো মই অনলাইন কৰোঁ আৰু নহ'লে কেতিয়াবা বিশালত যাওঁ বজাৰ কৰিব আৰু লাষ্ট টাইম ফেঞ্চি বজাৰ গৈছিলো অ তুমি বজাৰ কৰিব যোৱা এনে বজাৰ কৰিব যাওঁতে তুমি বাৰ্গেনিং কৰা নে
বাৰ্গেনিং হয় অ মানে মই আজিলৈকে কৰি পোৱা নাই
হয় নেকি অ এনে উমহ বাৰ্গেনিং কৰা ভাল লাগে নে তোমাক ভাল নালাগে এনে ক'ব গ'লে
বাৰ্গেনিং কৰি ভালেই লাগে মানে অ তেওঁলোকে মানে যিটো দাম তাতকে মানে অলপ বেছি কৰি দি দিয়ে ফলত মানে আমি যদি বাৰ্গেনিং বাৰ্গেনিং মানে আমাৰ মানে লছ হৈ যায় সেইচোৱা মানে আমি বাৰ্গেনিং কৰিবই লাগিব
অ নিশ্চয় আমি বাৰ্গেনিঙটো কৰিবই লাগে তুমি ঠিকেই কলা আহ হেই সেইকাৰণে মই বেয়া পাওঁ মানে এনেকুৱা বজাৰত যাইকে বাৰ্গেনিং কৰাৰ কিনা কাৰণে সেইকাৰণে মই বেছিভাগ বিশালত যাওঁ উম উম শ্বপিং কৰিব কাৰণে মানে বিশালৰ পৰাই আনো যিকি লাগতিয়াল বস্তু বস্তু বোৰ তাতে ফিক্স প্ৰাইচ থাকে সেইকাৰণে ভাল লাগে তাতে লৈ আহো উমহ সেইকাৰণে বিশালতে যাওঁ তুমি এনে ক'ত যোৱা বজাৰ কৰিবলে
অ মই বিশাৰতো যাওঁ বা আ অন্য বেলেগ মল বিলাক যে আছে এইয়াতেও যাওঁ মানে মই বিশালত বেছিকৈ যাওঁ আৰু ফেঞ্চিত বেছিকৈ যাওঁ
হয় নেকি অ অ মই তেনেকুৱাই বিশালত যাওঁ আৰু ফেঞ্চিত লাষ্ট টাইম গৈছিলো একবাৰ আৰু বেলেগ বেলেগ মল আছে আৰু তেনেকুৱা যোৱা নহয় বেলেগত এহে যিহেতু আৰু তাৰপিছত উমহ তুমি ফেমিলিৰ লগত মাৰ্কেট কৰিব যোৱা নে বজাৰ কৰিব যোৱা নে এনেই ফ্ৰেণ্ডৰ লগত যাবা
অ মই বেছিকৈ পৰিয়ালৰ লগতে যাওঁ অ মানে বজাৰ কৰিবলে
অ পৰিয়াল লগত তুমি বেছিকে পৰিয়ালৰ লগত যোৱা অ পৰিয়াল লগতে অ মইতো এ মানে লগ বন্ধুৰ লগতে যাওঁ বেছি তেনেকুৱা পৰিয়ালৰ লগত যাওঁতে ইমান ভাল নালাগে বজাৰ কৰিব আৰু কিবা লাগতিয়া হ'লে অনলাইনে অৰ্ডাৰ কৰোঁ বেছিকে লাগতিয়া হ'লে
বুজিছো
নে অনলাইন উম অনলাইন বজাৰ কৰা নে
হয় কৰোঁ অনলাইন বজাৰো কৰোঁ
হয় নেকি তুমি কোনটো অ এপছ বেছিকে ব্যৱহাৰ কৰা তেনেকোৱা অনলাইন ব্যৱহাৰ বজাৰ কৰা এপছ বোৰ বহুত আছে নহয়। সিহঁতে ব্যৱসায় কৰা যেনেকোৱা বাই মিনন্ত্ৰা আছে মেছো আছে তাৰপিছত তোমাৰ হ'ল অ ফ্লিপকাৰ্ট এমেজন তাৰে পৰা কোন কোন বেছিকে ব্যৱহাৰ কৰা।
মিনট্ৰা ফ্লিপকাৰ্ট বা ব্ৰিংকিন এইবোৰ বেছিকে ব্যৱহাৰ কৰোঁ
হয় নেকি অ অ এমেজন কৰা নে
এমেজন মই কৰো মাজে সময়ে
হয় নেকি বেছিকে বেছিকে ভাল এ এ তুমি কলা তুমি মিনট্ৰা তাৰপিছ মিছো তাৰপিছত ফ্লিপকাৰ্ট তাত কি বেছিকে ভাল লগা এপছ কোন যি তুমি বজা তাতে শ্বপিং কৰি ভাল পোৱা বজাৰ কৰি ভাল পোৱা
অ মিছ' ফ্লিপকাৰ্ট এইবোৰ এইবোৰ কৰি ভাল লাগে মানে দামটো ই কম হয় আৰু মানে ভাল বস্তুবোৰো আহে
হয় নেকি অ মইতো বেছিকেলি মইতো বেছিকেলি ফ্লিপকাৰ্টত কৰোঁ তাৰপিছত এমেজনত কৰোঁ যিহেতু এমেজনত তোমাৰ ৱাৰেণ্টি চেৰেণ্টি অলপ ভাল দিয়ে তাৰ কাৰণে এমেজনত ইলেকট্ৰনিক লব হলে এমেজনৰ পৰা কৰো আৰু ফ্লিপকাৰ্টৰ পৰা কাপোৰ চাপোৰ লব হলে বা ফ্লিপকাৰ্ট ইউজ কৰোঁ আৰু কেতিয়াবা ঘৰৰ বস্তু লাগিলে এইটো তোমাৰ ব্লিংকিত ব্যৱহাৰ কৰো নহলে মিনিটছ ফ্লিপকাৰ্ট মিনিটছ দিয়ে তাতে বস্তু ফটকে আহি যায় অহ আজিকালি মিনিট বা তোমাৰ ফ্লিপকাৰ্টৰ এইটো অহ নহয় তোমাৰ ব্লিনকিত থকাৰ কাৰণে বহুত সুবিধা হৈছে না
হয় ঠিকে কৈছে মানে ব্লিনকীতটোত মানে অ মানে এতিয়া আমি অৰ্ডাৰ কৰিলো অ পোন্ধৰ বিছ মিনিটৰ পিছত আহিয়ে গল আৰু লগতে ফ্লিপকাৰ্ট মিনটছ যিটো আজি কালি নতুনকে ওলাইছে সেইটো সেনেকুৱাই হৈছে নহয় নে
অ অ অ সেইটো এনেকোৱাই হৈছে একে মানে দুটাই চাৰ্ভিচটো ভাল দিয়ে তোমাৰ দছ পোন্ধৰ মিনিটত মানে অ বস্তুতোটো পাই যায় তাৰকাৰণে আ সেইকাৰণে বহুত মানুহে মানে অফলাইন অ তোমাৰ যাইকে বজাৰ কৰিবলৈ অলপ টান পাই আজিকালি মানুহবোৰ
হয় ঠিকে কৈছা বাৰু এই অনলাইন ত তাত মানে আমাৰ কিবা অসুবিধা বা কিবা পৰিছে নে
অ অসুবিধা হয় কেতিয়াবা ছাৰ্ভাৰ ডাউন হয় কেতিয়াবা তুমি এটা অৰ্ডাৰ কৰাৰ জেগাত দুটা অৰ্ডাৰ হৈ যায় সেইটোৱে অসুবিধা আৰু কেতিয়াবা তোমাৰ আমিতো তাতে নেচাৰ টাইপ তাকেই চাই ডাইৰেক্ট বস্তুটো চাই কিয় আনিব নোৱাৰোঁ ন সিহঁতে আনি দিয়ে কেতিয়াবা বেয়াও আহিব পাৰে বস্তুটো
হয় ঠিকে কৈছে মানে আমি উম মানে ঠিকেই কৈছা কেতিয়াবা চাৰভাৰ ডাউণ্ড হয় বা কেতিয়াবা আমি যিটো বস্তু মানে অ অৰ্ডাৰ কৰো সেইটো নাহে না আহিলেও মানে ফুল বস্তু আহে বা ডেমেজ হৈ আহে মানে চিৰা বা চিৰা মানে মানে বেয়া হৈ আহে আৰু মানে আমি অফলাইন হও মেইন বজাৰত যিবোৰ বস্তু চাই মানে ভালদৰে চাই কিনে আনিব পাৰো অনলাইন বজাৰত আমি আনিব নোৱাৰো না আমি যিটো বস্তু মানে আমি বে সেইটো মানে আমি ভালকে চাই আৰু শুনিছানে শুনিছানে
হেল্ল'
তো শুনিছানে
অ শুনিছো শুনিছো অ কোৱা শুনিছা নে তুমি
হয় মই শুনি আছো
অ তুমি এনে তুমি কলা যে অ বজাৰতটো আমি চাই মেলি আনিব পাৰো তেনেকুৱা আৰু আজিকালি মানুহে মানে যাইকে ওলাইকে চাই মেলি আনিব অলপ টান পাই তাৰ কাৰণে মানুহবোৰে আহ ডাইৰেক্ট অনলাইনে কৰা হৈ গৈছে আৰু বেছিকে অ তুমি তুমি কি ভাবা অনলাইন কৰা বেছি ভালনে অ তোমাৰ যাইকে তুমি বস্তুবোৰ চাইকে আনা বেছিকে ভাল
অ মোৰ মতে দি দুটাই ভাল মানে দুটাই নি ব অ চাইত থিকে আছে মানে আমাৰ যিটো অ অনলাইন চিষ্টেম মানে সেইটো মানে যিবোৰ মানুহ ব্যস্ত থাকে বা অ মানে মানে অ বেছিভাগ বজাৰলৈ যাব নোৱাৰে বা মানে বহুত অত তত জৰুৰী কালীন অৱস্থাত লাগে সেই বস্তুবিলাক কাৰণে মানে অনলাইন চিষ্টেমটো ভাল আৰু মানে যি যিবোৰ মানুহৰ হয় আৰু মানে যিবোৰ মানুহৰ আহ হাতত টাইম মানে সময় আছে বা তেওঁলোকে বস্তুতটো ভালৰে চাই মেলি চাই চিতি আনিব পাৰে মানে দু প্ৰকাৰৰ চিষ্ট
অ দুই প্ৰকাৰৰ চিষ্ট টো ভাল আৰু তুমি এনে বজাৰ কৰোতে তুমি কোৱালিটি চোৱা নে মানে বস্তুৰ কোৱালিটি চোৱা নে মানে বস্তুটো কোৱানটিটি চোৱা
অ মই দুয়োটাই চাও মানে কোৱালিটিটো ভাল নহলে ৱাৰণ্টি তোৰ কি কৰিম আৰু যদি ওৱাৰেণ্টিটো ভাল নহলে কোৱালিটি ত কি কৰিম মান আমাক মানে দুটাই ভাল লাগিব কোৱালিট টোও লাগিব ৱাৰণ্টি ও লাগিব
হয় নেকি ৱাৰেণ্টিটোত লাগে এনে কিছুমান বস্তুত আমাৰ কম পইচাত বেছিকে দিয়ে আৰু বেছি পইচাত আমাক কমটো কম পইচা দিয়ে ভাল বস্তু দিয়ে বেছি পইচাত আমাক ভাল বস্তু দিয়ে তুমি এনেকুৱা কোনটো প্ৰিফাৰ কৰা কোনটো লব বিচাৰা তুমি যিয়ে যিহেতু তুমি সেইটো ল'ম বুলি ভাবা কি কম বেছি পইচাত ভাল ভাল কাপোৰ ল'ব বিচাৰা নে উম বেছি পইচা দি বেছিকে
অ মোৰ মতেদি অ যিটো অ অ মানে বস্তু বেছিকৈ ভাল লাগা হয় তাকো লগা হ'লে বেছিকৈ দাম দি দিম অ মানে যিটো আমি বেছি হ কৰিব পাৰিবা ভাল আমি ব্যৱহাৰ কৰো, অনুভৱ কৰো, সেইটো বস্তু বেছিকৈ অ ক্ৰয় কৰিব লাগে।
অ ম ম ম মইতো ভাবো জীৱনত মই যেতিয়াও মানে কিবা মই বস্তু লওঁ তেতিয়াহলে মই কোৱানটিটি মানে কোৱালিটিটো চাওঁ মই বস্তু মানে যিকোনো বস্তু হ'ল ব্ৰেণ্ডেড বস্তুবোৰ মোক ভাল লাগে তেনেকুৱা বস্তুবোৰ মই লৈ কিয় ভাল পাওঁ আৰু ব্ৰেণ্ড থকা বস্তুবোৰ তোমাৰ বহুত বছৰো চলি যায় তেনেকুৱা ফটককৈ বিয়া হৈ নাযায়, যিহেতু তুমি তেনেকুৱা বস্তুবোৰ ব্যৱহাৰ কৰি ভাল পোৱা নে?
হয় ঠিকেই কৈচে মানে যিবোৰ বস্তু মানে বেছিকৈ বেছি দিনলৈকে ভালে থাকে বা আমি বেছিকৈ ব্যৱহাৰ কৰিব পাৰো মানে সেইবোৰ বস্তু ভাল লাগে আৰু আমি মানে বহুত আশা লৈ এটা বস্তু কিনিলো কিন্তু সেইটো বোলে বেছি দিন নগ'ল মানে আমাৰ তেতিয়া মনটো বেয়া লাগি যায়।
অ তেনেকুৱো আমাৰ ক'ব গলে আমি যি যিহেতু বস্তু ব্ৰেণ্ডেড বস্তু লওঁ, যিহেতু ব্ৰেণ্ডৰ বস্তু লওঁ য জৰ্ডন হ'ব পাৰে, নাইকৰ হ'ব পাৰে আমি ব্ৰেণ্ডেড লওঁ তেতিয়াহলে আমাৰ মানে বস্তুটো টিকে আৰু আমি এনেই যিকোনো বস্তু ললে আমাৰ বস্তুটো মানে বেছি দিনলৈ নিটিকে, সেইটোৱেই আৰু সেইকাৰণে মইতো প্ৰিফাৰ কৰোঁ মানুহক যি যিকোনো অলপ বেছি পইচাকৈ ভাল এটা কাপোৰ ল'ব পাৰিলে ভাল ব্ৰেণ্ডত তোমাৰ চাৰি পাঁচ বছৰ আহ ভালকে গুচি যাব সেইটো কাপোৰ একো নহয় যায় হৈ নাযায় আৰু তুমি এনে কম পইচাত লোৱা কাপোৰ বোৰ মানে, আহ চাৰি পাঁচ বছৰলৈ ই ছয়মাহ মানে টিকিব। কাপোৰটো, সেইটোৱেই আৰু অ। দিয়া ঠিক আছে ইয়াৰ বিষয়ে পিছত ভালকে আলোচনা কৰিম দিয়া।
হয় দিয়া, বিদায়।
দিয়া, থেংক ইউ।